কি কৰি আছা হেল্ল'
কি কৰিছা
এ বহি আছোঁ তুমি
অ এ মোৰ এয়া কামকে কৰি মেলি বহি আছো
অ মই আছোঁ আছে আৰু কাপোৰখিনি ধুই কৈ
ৰন্ধা বঢ়া কৰিলা
নাই কৰিম এই চাহ অকণ খাবলৈ লৈছোঁ চাহ বনাই আছোঁ। আলহীও আহিছে।
অ'।
খুৰি এজনী। চাহ অকণত দিয়ো বোলো। মইয়ো খাওঁ।
অ'। মই এয়া খাই বৈ উঠি আহিছো আৰু।
অ'।
মই এয়া খাই বৈ উঠি আহিছোঁ। তাকে কিবা বস্তু এটা বনাও বলো। যোগা
কি বনোৱা, কি বনোৱা?
আজি বগা তিলৰ লাৰু বনাম।
অ', বগাত তিল কেনেকুৱানো? মই বগা তিলেই হেৰি আমাৰচোন গাঁৱত বগা তিল নহয়, দোকানত কিনিব পায়নে?
অ', দোকানৰ পৰা আনিছোঁ। ক'লাটোকে বগাটো অ' তুমি লাৰু বনাই খাই পাইছা?
তিলৰ লাৰু কেনেকে বনাই মই নাজানোৱে, তুমি জানা যদি কোৱাচোন।
বগা তিলখিনিতো আমি দোকানৰ পৰা পেকেটিং হিচাপে আনিলে চাফাই হৈ আহে ব, নালাগে, খোলা নানো আ পেকেট আনো। তিল খিনি তুমি ধুনীয়াকে অকমান মোহাৰি পেলাই এখন শুকান কেৰাহীত ভাজি ল'বা। যদি তুমি তিল যদি আধা কেজি লোৱা
উম
আধা কেজি তিল ললা লৈ পেলাই তুমি শুকান কেৰাহী এখনত ধুনীয়াকে ভাজি ল'বা ভাজি লৈ অকমান ৰান য়া হোৱাৰ পিছতে তুমি তিলখিনি নমাই থলা শুকান কাহি এক খনত নমাই থৈ পেলাই আকৌ বেলেগ এখন কেৰাহী পাতি তাত অলমান ঘিউ দিবা তিনি চামুচ মান দিবা ঘিউ দিব লাগে তেতিয়া টেষ্ট টো ভাল লাগে অ তাৰ পিছত ধুনীয় ধুনীয়াকে ঘিউ খিনি দি পেলাই, ঘিউখিনি যেতিয়া অকমান গলিব তাত তুমি আধা কেজি যদি তুমি তিল লোৱা, নালাগে আধা কেজি তিল দিলা আধা কেজি তিলত তুমি এপোৱা মান মিঠৈ দিলা। লিকতা মিঠৈটো হ'লে ভাল হয়। এপোৱা মান মি থৈ দিলা দি পেলাই ধুনীয়াকে লৰাই থাকিবা ঘনাই। লৰাই থাকোতে থাকোতে তিলি অ মিঠৈখিনি যে তিয়া গলিব গলি পেলাই অকণ অকণ ফুট ফুট ফুট ফুট এটা হেৰি উঠিব। বাবুলজ কেইটামান উঠিব, সেই ফুটকিটা উঠা লগে, লগে তুমি ধুনীয়াকে সৰু ক লগতে বাতি এটা থৈ দিবা। সেই বাতিটোত পানী অলপ থৈ দিবা। থৈ পেলাই তাৰপা কেৰাহীপা অকমান এটুকমান তুমি সেই বাতিটোত বাকী চাবা
বাতিটোত মিঠৈ বাকী দিম
অহ'। অকমান তাৰমানে মিঠৈ খিনি পাতটো সম্ সম্পূৰ্ণ হৈছে নে নাই সেইটো চাবলৈ। তাৰ পিছত তুমি ধুনীয়াকে বাকি দিলা দিয়াৰ পিছত, যদি একে গোটা হৈ ধুনীয়া হৈ আহে মিঠৈ টুকুৰা টুকুৰাটো তেতিয়া তুমি হাতে দি, আঙুলি দি এনেকে লৰাই চাবা যেতিয়া দুইটা হাতৰ আঙুলি দি লৰাই পিছলে আঠা নিচিনা এটা চুলি নিচিনা আহ ওলাই
পানীৰ পা। পানীত দিয়াখিনিৰ পৰা মানে চাব লাগিব?
চাব লাগিব।
পানীত পানী বাতিটোত যে দিম পানী বাতিটোত দিয়াখিনিৰ পৰা চাব লাগিবনে?
বাতিটোত দিয়া খিনি পাই চাব লাগিব। এইটো মানে তুমি মিঠৈ খিনি ভালকে পগ পগোৱা হৈছে নে নাই সেইটো অনুমান কৰিব পাৰিবা। অ' অ' তাৰ পিছত গেচৰ ফ্লেমটো তুমি কমাই দিলা দি পেলাই সেই ভাজাত তেল খিনি তাত বাকী দিবা। মিঠৈখিনিত মিঠৈখিনিত। তাৰ পিছত বাক দি পেলাই তুমি কেৰাহীতে চিমত দি পেলাই অকনমান সময় লৰচৰ কৰাই পেলাই যেতিয়া অ'কমান আঠা আঠা নিচিনা ভাব এট টা আহিব তেতিয়া তুমি নমাই দিব নমাই দি পেলাই ধুনীয়াকে গোটেই খিনি মিলাই কৰি থৈ অকন ঠাণ্ডা হবলৈ দিবা তাৰপিছত অকমান হাতত নেযায় নেযায়। বেছি সময় নহয় আৰু অলপ। সময়। তাৰপিছত তুমি ধৰি লোৱা লাডু বান্ধিব পৰা হৈছে আৰু তেতিয়া তুমি হাতত ধুনীয়াকে ঘিউ অকন সানি ল'বা লৈ পেলাই হাতখন চাফা কৰি ধুনীয়াকে ঘিউ অকণ সানি লৈ লাহে, লাহে লাডু বনাই যোৱা হৈ গ'ল আৰু। তাৰপিছত, অলপ পিছত যেতিয়া সেইখিনি নালাগে, যেতিয়া টান হ'ব সেইখিনি বৰ ধুনীয়া হৈ যায়। তুমি টেমাত ভৰাই পেলাই এমাহ, দুমাহৰ লৈকে খা খাব পাৰিবা।
বেয়া হৈ নাযায়?
নেযায় নেযায় আজিকালি তিলৰ লাড়ু ধেৰ দাম নহয়।
অ। বনাব লাগিব আ আকৌ কিনি অনাতকৈ ঘৰতে বনাই খোৱাটো বেছি ভাল। কিনি অনাখিনি কেনেকে বা বনায়? নিজে ঘৰতে ভালকে চা। চাই, চিতি পৰিপাটিকে বনালে। নিজেও খাবলৈ ভাল লাগে, ল'ৰা -ছোৱালীকো খুৱাবলৈ ভাল লাগে। তে তেতিয়া। কিনি অনাখিনি আকৌ খুৱাবলৈ ভাল নালাগে নহয়, কোনে কেনেকে বা বনাইছে, অ শিল চিল থাকিব পাৰে অ।
উম এতিয়া বগা ততিলৰ লাওটো তুমি লাৰুটো দেখিও ভাল লাগে।
অ মই বগা তিল বনাই পোৱা না, অ তিলৰ লাডু মানে বনাই পোৱাই নাই। এই হেৰি বনাওঁ। নাৰিকলৰ লাৰু যে, নাৰিকলৰ লাৰুটো বনাওঁ।
অ।
সেইটো বনাই ভাল লাগে।
ভাল লাগে।
কিন্তু, অ তিলৰ লাৰুটো বনাই চাব লাগিব? কেনেকে বনাই? আৰু বেলেগ কি হব নো। এ নাৰিকলৰ লাড়ু বনাওঁ। তাৰপিছত আকৌ পকা মিঠৈ যে।
অ।
মিঠৈ, ‌ লাৰু।
পকা মিঠৈটো কেনেকে বনোৱা কোৱাচো? সমখ।
মিঠৈ খিনি পগাই বোলে তাত হেৰি তে তিলৰ মিঠৈখিনিহে তেনেকে তিলৰ লাৰু যেনেকে বনোৱা তুমি যে কলা তিলৰ লাৰু বনোৱা তেনেকুৱাই হ'ব লাগে হয় বোলে মানে মিঠৈ আধা এক কেজি হলে পিঠাগুৰি খিনি চালি লব লাগিব ভজা পিঠাগুৰি যে, পিঠাগু় খুন্দিলৈ ভাজিব লাগিব। অঁ, চালি লাডুখিনিয়ে হেৰি-হে ছাইড কৰি থৈ পেলাই। এই মিহি গুড়াখিনি দিব লাগিব মানে। মিঠৈ খিনি হেৰি হ'ল।
অঁ।
বনোৱাতো যেনেকে কৈ দিছিলা তেনেকে সূতাত আমাৰ নিনা নিচিনা হ'ব নহয়। মিঠৈখিনি নমাই থৈ। তাত মানে লৰাই থাকিব লাগিব মাত তিল পিঠাগুড়ি দি - দি লৰাই থাকিব লাগিব।
তাত আৰু একো দিব নালাগে।
হেৰি দিব লাগিব, মিঠৈখিনি পগাওঁতে হেৰি দিব লাগিব এই তুমি জালুক যদি খোৱা জালুক দিবা। তাৰপিছত তিল। কেটামান। ভাজিবলে দিবা, তাৰপিছত আকৌ হেৰি কি। কিছুমানে ক'লাজিৰা যে, ক'লাজিৰাটো দিয়ে। আকৌ ইলাচি। ইলাই। চি যে, সেয়াও এটামান খুন্দি দিব পাৰা। অহ গোন্ধ। ত ভাল লাগে তেতিয়া, নিদিলেও নাই। তাৰপিছত হেৰি দিলে মানে। যো কিছুমানে বেয়া পায় নহয়।
অ, কিন্তু দিলে টেষ্টটো ভাল লাগে আৰু খাই, অ গোন্ধটো ভাল লাগে, উম।
অঁ, তাৰপিছত হেৰিতে মিঠৈখিনি পগাই বোলে পিঠাগুৰিখিনি নমাই থলা নহয় পিঠাগুৰি ভাজিয়ে থলা এইকেইদিনাখনে ভাজিব লাগে বুলি কথা নাই। কিছুমানে একেদিনাখনে ভাজি বনায়। মই কেতিয়াবা ভাজি থৈ দিওঁ। মন গ'লে বনাওঁ যে। কেইটামান তেনেকে বনাওঁ। তাৰ পিছত সেই পিঠাগুৰি। খিনি কেইটামান, কেইটামানকৈ, দি পেলাই মানে মিঠৈখিনি লৰাই থাকিব লাগিব। মিঠৈ খিনি অ। লৰাই থাকিবলৈ একেবাৰে ডাঠ হৈ যাব নালাগে আৰু। অকনমান জুলীয়া নিচিনা হৈ থাকে একে। হেৰিও নহয়। একেবাৰে বেছি জুলীয়াও নহয়। একে বেছি ডাঠো নহয় তেনেুৱা মে। মিডিয়াম ছাইজত ৰাখিব লাগে। ৰাখি পেলাই আকৌ। পিঠাগুৰি কেইটামান সানি সানি। তেতিয়া লাডু কেইটা বনাই থাকে। থাকিব লাগে মানে। তেতিয়া গোটা হয় নাজা। যায় মিঠৈ লাডু আৰু। পিঠাগুড় দিয়াৰ লগতে গুত বান্ধি যাওঁ একো যায়। তেতিয়া আকৌ বনাবলৈ বেয়া হয় অ সেই। সেইকাৰণে মিঠৈ খিনি মানে পিঠাগুৰি দিয়াৰ পিছতো অকনমান জুলীয়া হৈ থাকিব লাগে। যদি কিবা কাৰণত অ। কিবা কাৰণত যদি আকৌ হেৰি হয় এই গোটা হৈ যায়। পানী অকণমান বেছি নহয় আও। অঁ পানী অকণমান দি পেলাই আকৌ গেছত বা জুইত উঠাই দি পেলাই। আকৌ লৰাই থাকিলে গলি যাবগৈ নহয়। তেতিয়া আকৌ তেনেকৈ বনাব পাৰি মানে অঁ আকৌ যদি তুমি হেই। নষ্ট ন হয় আৰু তেতিয়া যদি বোলে মই বনাওঁ এল আই চি দিয়া নাই লাডুকেইটা বনাই থৈ দিলা তুমি বনাই হোৱাৰ পিছত তাতেই। বৈয়ামটো ভিতৰত ঠাণ্ডা হোৱাৰ পিছত বৈয়ামৰ ভিতৰত ভৰাবা নহয়। খোৱালে হেৰি কৰিবা ইলাচী দুটামান ছটিয়াই পেলাই ভিতৰত থৈ দিলেই হ'ল ভিতৰতে থৈ দিলেই হ'ল আৰু গোটা ইলাইচি দুটামান তেতিয়া তাৰ চেনটো এনেই ধুনীয়া হৈ থাকিব গোটেই গোটেই দি থ'লেই হ'ল অঁ বৈয়ামৰ ভিতৰতহে গোটেই গোটেই দি থৈ দিলেই হ'ল একো নহয় সেই নাৰিকলৰ লাটো বনালেও তেনেকে তুমি ধেই দিন আপোনালোকে ভালে থাকিবলৈ। নাৰিকলৰ লাডুকেইতাটো খদ। ধুনীয়া টাইট হৈ পেলাই ঢিলা হৈ নাথাকেই বগা ঢ়ুপঢ়ুপিয়া হৈ যায়গৈ। তাৰ ওপৰতে তুমি ইলাচ। চি দুটামান ছটিয়াই থৈ দিবাচোন। নাই। লৰ লাৰু ভেক। গুৰ নুঠে আৰু সেও বেয়া গোন্ধও নোলায়। মানে নাৰি কলৰ লাৰু বেছিদিন থাকিলে বয়া গোন্ধ এটা নাহে জানো?
আহে আহে অ' আজি ভাল বুদ্ধি এটা দিলা দিয়া। আৰু তাৰমানে ইলাচীটো দিলে বহুত দিনলে ভাল হৈ থাকে।
এতিয়া গৰমতেই হওঁক ঠাণ্ডাাদিনত বা তথাপিও কেইদিনমান ভালেই থাকে। তুমি গৰম দিনত আজি বনাই দুদিন তিনিদিনতে নাৰিকলৰ লাৰু বেয়া হৈ যায়। খাব নোৱাৰি অ'। ঠাণ্ডা হোৱাৰ পিছত হেৰি পেপাৰ খনেদি ঢাকি থৈ দিবা। হেৰি লাডুকেইটা বনোৱাৰ পিছত। পেপাৰে খনৰ ওপৰতে থৈ দিবা। পেপাৰ বা বগা কাগজ যিকোনো হ'লেই হ'ল আও। তাতে থৈ বেলাই ধুনীয়াকে ঢাকি কৰি থৈ থৈ দিলা একো হেৰি নোহোৱাকৈ পিছত ঠাণ্ডা হোৱাৰ পিছত প্লাষ্টিকৰ বৈয়ামত বা কণ্টেইনাৰত তেনেক কোৱা যিয়েই নহওক আও ভৰাই দিলা ভৰাই দিয়াৰ পিছত আও বোলে ইলাচী দুটামান মই ছটিয়াই পেলাই থৈ দিওঁ তাত অ' সাফঁৰখন তাইত ক মাৰি থৈ দিলা। লাডুকেইটাও ধুনীয়া ইলাচী ইলাচী গোন্ধ আহিব অ' বহুত দিনলৈ পোন্ধৰ বিছ দিনলৈ ভালেই থাকিব অ' অ'। তেনেকে কিছুমান বস্তু থৈ দিব পাৰে।
অ'।
ভালে থাকে তেতিয়া।
ভালে থাকে
উম
এই গৰম দিনত বেছি দিনলৈ থব নোৱাৰি তেতিয়া বেছি দিনলৈ থবলৈ হ'লে ইলাচি দি থবলৈ ভাল আৰু
অ' বিলাহীটো দি থৈ দিবা ভালে থাকিব তেতিয়া, এই যে বনালে বনাই চাব পাৰিবা আৰু তেনেকৈ।
অ'। বনাব লাগিব দিয়া তেনেকে এদিন। অ' হ'ব দিয়া ৰাখিছো দেই অ' হ'ব দিয়া অ' হ'ব দিয়া।